অহ, কি কৰি আছা?
এ, বিশেষ একো কৰা নাই ৰ'বা, মোবাইলত চাই আছিলোঁ, তুমি?
আছোঁ ৰ'বা এনে, কি চাই আছিলা পিছে মোবাইলত?
এ, মোবাইলত চাই আছিলোঁ ভাৰতৰ বিভিন্ন ঠাইৰ খাদ্যৰ ওপৰত ভিডিঅ'। তাৰপিছত গম পালোঁ যে, ধৰা ভাৰতত ইমান ধৰণৰ খাদ্য আছে। ভাবয়ে আচৰিত লাগে।
একে দেশৰ ভিতৰতে ইমান বেলেগ, বেলেগ সোৱাদ ইমান বেলেগ, বেলেগ ৰন্ধন প্ৰণালী আৰু প্ৰতিটো খাদ্যৰ লগত জড়িত নিজা, নিজা ইতিহাস, ভিডিঅ' টো, চাওঁতে চাওঁতেহে গম পাইছোঁ যে এনেকুৱা লাগে যে এইখন দেশে নে কিবা বেলেগ ইমান খাদ্যৰ পৰিমাণ আৰু ইমান ধৰণৰ খাদ্য।
সঁচাকৈয়ে দিয়া মানে, মানে অ ভাৰতবৰ্ষ খন বহুতেই খাদ্য প্ৰধান ৰাজ্য বুলি ক ক'ব মানে খাদ্য প্ৰধান দেশ বুলিয়ে ক'ব লাগিব আৰু মানে মইয়ো এনেকুৱা ভিডিঅ' প্রায় চাওঁ, মানে খাদ্যৰ ওপৰত আ সেয়ে আৰু মানে ভাৰতৰ যিটো খাদ্য সংস্কৃতি আছে ন' সেইটো প্ৰথমতে ক'বলৈ গ'লে মোৰ মানে, মানে মোৰ মনত আহে আৰু যে কেনেকে আমাৰ ভাৰতবৰ্ষ টোই বিভিন্ন খাদ্য, বিভিন্ন ধৰি লোৱা খাদ্যত দিয়া‌ এই মছলা - পাতি এইবিলাক মানে বহুত মানে বহুত আছে ক'বলৈ গ'লে। উদাহৰণ যোন ধৰক, ধৰি লোৱা তুমি যেনেকে পাঞ্জাৱত পাঞ্জাৱৰ কথা ভাবিলে তোমাৰ কি মনত আহে ফাৰ্ষ্ট সেই পৰঠা হয়নে পাৰ্থা, লাছি আৰু সেনেকে ক'বলৈ গ'লে তোমাৰ যে যে দক্ষিণ ভাৰতৰ কথা দক্ষিণ ভাৰতত' জানাই তুমি, তেওঁলোকৰ জনাজাত বা তেওঁলোকৰ সকলোতকে প্ৰিয় ডোচা, ইডলি এইবিলাকেই আৰু বাকী এই যিটো, ভাৰতৰ যিটো বৈচিত্ৰ খাদ্য আছে। সেটো আমাক ভাৰতবৰ্ষ খনত বিশেষ স্থান দিয়ে আৰু মানে বাহিৰতো হওঁক বা ভাৰতবৰ্ষতে হওঁক এনোকোৱা
ঠিক সেইটোয়ে দিয়া, আৰু কেতিয়াবা মোৰ মনত হয় যে, ধৰা যিমান ঠাই ভ্ৰমণ কৰে তাতকৈ বেছি খাদ্যৰ জৰিয়তে এখন ঠাইক চিনি পায়। মই এবাৰ ধৰা এটা অনুষ্ঠানত পঞ্জাৱী খাদ্য খাইছিলোঁ গৰম গৰম বাটাৰ নান, ডাল মাআখিনি আৰু পনীৰৰ ব্যঞ্জন প্ৰথমে ধৰা ভাবিলো যে সাধাৰণে হ'ব কিন্তু খোৱাৰ পিছত বুজিলো কিয় মানুহে ধৰা সেইবোৰ ইমান ভাল পায় খায়। খাদ্যৰ যিটো সোৱাদ, সোৱাদৰ লগতে ধৰা যিটো পৰিৱেশ আৰু যিটো পদ্ধতি এটা ৰন্ধনৰ সেই পদ্ধতিটো কিমান আকৰ্ষণীয় এটাও হ'ব পাৰে তাৰ পিছত সে মই বুজিলো মানে ধৰা কেনেকোৱা ধৰণে হ'ব পাৰে এনেকুৱা।
মই চ'বত' ক'লোঁ কিন্তু মই অসমৰ টোৱে ক'বা পাহাৰি গ'লো। অসমৰ কেনেকে ক'ব পাহৰি যাম মই? ত অসমৰতো খাদ্য জনাজাত সেই আমি কি খাওঁ বেচিকে, এই ভাত। ভাত খাওঁ, মাছ ভাত ধৰক আমাৰ অসম অসমীয়াত কি বুলি কোৱা হয়? খাৰ খাৰৰ বাবে জনাজাত, ত' আমি খাৰ, টেঙা আৰু মেইনলি আমাৰ থাকে, পিঠা আৰু লাড়ু এইবিলাক আমাৰ অসমৰ খাদ্য। বাকী সেকেই বাকী তুমি যে ক'লা এতিয়া এইবিলাক এইবিলাক যিবিলাক ক'লা সেই মোৰ ক্ষেত্ৰতো একেই দিয়া, যেনেকে ধৰি লোৱা দক্ষিণ ভাৰতীয় খাদ্যৰ যদি আমি কথা ক'বলৈ যাওঁ তেনে দচা আচ দচা আছে ন' সেই দচাটো মোৰ চবতকে প্ৰিয় মানে আৰু সেইটো পাতল হওঁক খৰখৰীয়া হওঁক দচাৰ লগত আৰু যি এটা চাম্বাৰ বুলি কয়নে ই আৰু নাৰিকলৰ যিটো চাটনি দিয়ে এইটো অঁ দক্ষিণত, মানে সেইটো এটা মজাই বেলেগ তোমাৰ ক'বলৈ গ'লে, বহুত অ' মানুহে ভাবে যে ডোচা কেৱল এটা সাধাৰণ খাদ্য, কিন্তু অ'হ সঠিক ভাবে যিদিন আমি বন অ' বন বনোৱা হয় মানে দ'চাৰ সোৱাদটো বহুতেই বেলেগ হয় মানে সকলো খাদ্যকে পিছ পেলা-পেলাবগৈ এনেকুৱা আৰু। মানে বিশেষকৈ যেতিয়া তোমাৰ অ চাম্বাৰটো গৰম হয় আৰু তোমাৰ যিটো চাটনি আছে একেবাৰে মানে একদম মানে সতেজ হয় আৰু তেতিয়া সম্পূৰ্ণ মানে তোমাৰ অজ্ঞতা পৰে মানে খাদ্যৰ ওপৰত।
এ হয় দিয়া আৰু ধৰা উত্তৰ পূৱৰ যিটো খাদ্যবোৰ আছে সেই তাৰটো কথাটো ক'বই নালাগে ধৰা বহু মানুহে এতিয়াও এই অঞ্চলৰ খাদ্যৰ বিষয়ে যথেষ্ট নাজানে। অথচ অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, অৰুণাচল ধৰা প্ৰ প্ৰত্যেকখন ৰাজ্যৰে নিজা নিজা এটা সোৱাদ আছে। এতিয়া আহ আহ যিটো অসমৰ খাৰ হওঁক, মাছৰ টেঙা হাঁহৰ মাংস, বাঁহগাজৰ আচাৰ, বিভিন্ন ধৰণৰ শাক-পাচলি আৰু পিঠা-পনা ধৰা আৰু লগতে সকলোৰে প্ৰিয় আলু পিটিকা, এইবোৰ এই খাদ্যবোৰ কেৱল সোৱাদৰ বাবে নহয় এই যিটো এটা স্বাস্থ্য হয় মানুহৰ প্রত্যেক জন ব্যক্তিৰ যিটো স্বাস্থ্য তাৰ কাৰণেও বহুত ভাল আৰু। আৰু স্বাস্থ্যকৰ হোৱাৰ বাবেও জনপ্ৰিয়।
হয় একদম সঁচা কথা কৈছা আৰু মানে বিশেষকৈ বিহুৰ সময়ত যিটো ঘৰত বনোৱা তিলৰ পিঠা হওঁক, নাৰিকলৰ পিঠা বা ঘিলা পিঠা লাডু এইবিলাক যিটো সোৱাদ ন, এই আজিও এইটো মানে তুমি পাহৰিব নোৱাৰা আৰু সেনেকুৱা। মানে এতিয়া বহু আধুনিক হ'ল বাৰু, আ মানে আধুনিক খাদ্য আহিছে যদিও আমি যিটো উৎসৱৰ যিটো অ পৰম্পৰাগত যিটো খাদ্যৰ স্থান ন সেইটো কেতিয়াও অ সেই আধুনিক খাদ্যবিলাকে ল'ব নোৱাৰে আৰু সেনেকুৱা আৰু। আৰু আচলতে এই খাদ্যবোৰৰ লগত কেৱল এটা মানে সোৱাদে নাই আমাৰ মানে বহু স্মৃতি বা আমাৰ ধৰি লওঁ অনুভূ তি এই খাদ্যৰ লগত আমাৰ জড়িত হৈ আছে ক'বলৈ গ'লে, হয়নে নহয়?
হয় হয় আৰু স্মৃতি কলে কথা মানে স্মৃতিৰ কথা কলা যেতিয়া মোৰ মনত পৰিল যে ধৰা যেতিয়া সৰু তে যেতিয়া মই কোনো আত্মীয়ৰ ঘৰলৈ গৈছিলো ধৰা তেতিয়া নতু নতুন খাদ্য দেখিবলৈ বহুত আগ্ৰহ আছিল, আৰু খায়ো ভাল পাইছিলোঁ। কোনেও যদি ক'ত এইটো আমাৰ অঞ্চলৰ বিশেষ খাদ্য বুলি কৈছিল মই লগে লগে মানে দেখি খাব বিচাৰিছিলে কিছুমান খাদ্য প্ৰথমতে অলপ বেলেগ লাগিলেও ধৰা সময়ৰ লগে লগে সকলোবোৰ প্ৰিয় হৈ পৰিছিল।
একদম মানে মোৰো সেইটোৱে আৰু অভ্যাস আছিল আৰু। আৰু যিটো মানে যিটো আৰু যিটো আমাৰ নতুনকৈ ওলাইছে ষ্ট্ৰিট ফুডৰ কথা নাপাহৰিবা দেই। মানে ভাৰতৰ যিটো ষ্ট্ৰ্ৰীট ফুড নহয় সেইটো সংস্কৃতি পৃথিৱীৰ ভিতৰত অন্যতম আকৰ্ষণীয় বুলি মানে মই ভাবোঁ আৰু এনেকুৱা। যিটো দিল্লীৰ ধৰি লওঁ তোমাৰ চাট হওঁক, মুম্বাইৰ বৰা পাও কলকাতাৰ যিটো অ কাঠি ৰোল হওঁক বা যিটো অসমৰ অসমতো ফুচকা হওক চপ হওক এইবিলাক জনপ্ৰিয় জনপ্ৰিয়তা কোনো সাধাৰণ কথা নহয় ন? ত'কেতিয়াবা আৰু ডাঙৰ ৰেষ্টুৰেন্ট খোৱাৰ পিছতো যিটো ৰাস্তাৰ কাষৰ দোকানৰ এটা সৰু খাদ্য অ' অ! খোৱা যায় সেইটোত মোৰ মতে মই বেছি সন্তুষ্টি পোৱা যায় আৰু মানে ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত খোৱাতকৈ
সঁচাকৈ বিশেষকে মানে যেতিয়া গধূলি সময়ত লগৰবোৰৰ লগত ৰাস্ তাৰ কাষত ধৰা ঠিয়া হৈয় ফুচকা বা চাট খোৱাৰ মজা আন কতো নোপোৱা তুমি সেইবোৰ খাদ্ ত' হয়তো বৰ বিলাসী নহয় কিন্তু ধৰা তাৰ লগত জড়িত পৰিৱেশ হাঁহি ধেমালি বা যিটো বন্ধুত্ব সেই মুহু মুহূুৰ্ত যিবোৰ সেইবোৰৰ তুলনা কোনেও কৰিব নোৱাৰে!
হয়! হয়! মিঠাইৰ ক্ষেত্ৰতো ভাৰত বহুত চহকী হয়নে নহয়? যেনে হওক ৰসগোল্লা গোলাপ জামুন হওক, জিলাপী আ যিটো আমি চন্দেছ বুলি কওঁ চন্দেছ ক্ষীৰ ৰাবৰি এইবিলাক ইমান বিকল্প আছে যে এট তাক আনটোৰ ওপৰত ৰাখিবলৈ কঠিন মানে মই ব্যক্তিগত ভাৱে ধৰি লওক গৰম গৰম অ গোলাপ জামুন বহুত ভাল পাওঁ মানে যিটো গৰম গৰম হৈ থাকে ন বিশেষকে ভোজ আ উৱ ভোগ মানে সেনেকুৱা আৰু উৎসৱৰ অ শেষত যদি দুটা বা এট টা গোলাপ জামুন পোৱা যায় তেন্তে ভজন সম্পূৰ্ণ হোৱা যেন লাগে সে সেয়ে আৰু মানে অহ সেনেকে আৰু মানে ভাৰতৰ যিটো মানে যিটো মিঠাইৰ যিটো সেই আছে সেইটো বহুত জনপ্ৰিয় আৰু সেইটো এটা অসাধাৰণ মানে অলপমান প্ৰব্লেম হয় যাৰ যাৰ দ্বাৰা ভাৰতক যিটো আমাৰ যিটো ডায়বেটিছ কোৱা হয় ন সেইটো মানে সেই বুলি কোৱা হয় ডেগ বুলি কোৱা হয় সেইটো এটা প্ৰব্লেম অ মানে সমস্যা হৈ যায় পিছত
এ ঠিকেই দিয়া তোমাৰ যেনকে আৰু গোলাপ জামুন প্ৰিয় মোৰো আকৌ ৰসগোল্লাটোৱে বেছি ভাল লাগে ধৰা ঠাণ্ডা যিটো ৰসগোল্লা থাকে তাৰ যিটো ৰস আৰু যিটো কথনটো কোমল কোমল
সেইটো বহুত ভাল পাওঁ কিন্তু সঁচা কথা ক'বলে গ'লে খাদ্যৰ কথা পাতিলে কোনো মানে সিদ্ধান্ত এটা কৰিব নোৱাৰি যে কোনটো খাদ্য বেছি ভাল বা কোনটো বেয়া কাৰণ তাৰ সকলো খাদ্যৰে গুৰুত্ব বেলেগ বেলেগ ধৰা কা ভাৰতত ইমান ধৰণৰ সুস্বাদু খাদ্য আছে ধৰা প্ৰত্যেকটো খাদ্যৰ এটা নিজা বিশেষত্ব আছে
হয় ঠিকেই কৈছা দিয়া আচলতে ভাৰতৰ যিটো খাদ্য সংস্কৃতি আছে সেই সৌন্দৰ্য এইখিনিতে ইয়াৰ ইয়াৰ কোনো এটা খাদ্যক সৰ্বশ্ৰেষ্ঠ বুলি ক'ব নোৱাৰি আৰু মানে মানে ধৰি লোৱা প্ৰতিটো অঞ্চল বা প্ৰতিটো সম্প্ৰাদায় আৰু প্ৰতিটো পৰিয়ালে খাদ্যক নি নিজস্ব ধৰণে মানে উপস্থাপন কৰে। মানে সেইবাবে ভাৰতৰ খাদ্য জগতখন ইমান ৰঙীন হয়। বৈচিত্ৰ্যপূৰ্ণ হয়, আৰু আকৰ্ষণীয় হয়।
এতিয়া এটা কথাইে কওঁ দিয়া।
কোৱা কোৱা।
ইমান সময় ধৰি ধৰা খাদ্যৰ কথা পাতি পাতি মোৰ ভোক দুগুণে হৈছে।
কি কোৱা মোৰো একে অ অৱস্থা দিয়া। খাদ্যৰ আলোচনাৰ আৰম্ভ কৰাৰ আগতেই পেট ভৰাই ল'ব লাগিছিল যেন পাওঁ আমি।
একদম এতিয়া নহ'লে এতিয়া মনত কেৱল ধৰা ডোচা, বিৰিয়ানী, মাছৰ টেঙা পিঠা, ফুচকা এইবোৰে ঘূৰি ফুৰিব।
সেইটোতো নিশ্চিতয়ে দিয়া। এতিয়া যাওঁ, প্ৰথমে কিবা এটা খাওঁ তাৰ পিছত পুনৰ খাদ্য আলোচনা কৰিম দিয়া।
হয় দিয়া সেইটোৱে বুদ্ধি কাৰণে কাম হব, খালী পেট তে খাদ্যৰ আলোচনা বেছি সময়ত চলিলে বিপদহে।
তাকেইতো দিয়াতে ন।
ঠিক আছে দিয়া পিছত কথা পাতিম দিয়া।